উম উম শুনিছোঁ।
কি কৰি আছা? মই এনে ৰুমটো অকমান চাফা কৰিলো। এনে আৰু অকলে থাকিলে গম পোৱাই। আৰু ৰুমৰ অৱস্থা কি হৈ থাকে তাত বিশেষকে মোৰ
গম পাইছোঁ বাৰু। লগৰ কি আহিব নে আহিলে?
আহি পালেহি তোমাৰ বি গুচিত আছে
অ ভেৰিকুড লেণ্ডিং কৰিছে নেকি হে হে।
তোমাৰ ৰা ৰাজমহলৰ ফ্ৰণ্টত ৰাজমহল বেংক গুইতৰ ফ্ৰণ্টত।
অ কিবা আনিব নেকি তাপা, খোৱা বস্তু। সেইকাৰণে মানে ফোন কৰিব তোমাক সুধিছিলে কি কি লাগে?
অ
ঠিকে আছে বাজেটটো দি দিয়া কি কি লাগে।
আন্ধাৰ হ'ল নাই সেইফালে
নাই হোৱা না আন্ধাৰ হ'ব অলপ দেৰীকে
ৰুমৰ ৱাল কেইখন ইমান বেৰ কেইখন ইমান লেতেৰা হৈ গ'ল ন মোৰ গালি নে পাৰিলেই হ'ল আৱ মালিকে। এ ধেই লেতেৰা হৈ গ'ল গোটে, কোলা কোলা হৈ গ'ল ধোঁৱা লাগি লাগি
মই হলি ৰং তেনেকৈয়ে এৰি থৈ আহিলোঁ। হোমহ হো এতিয়া যোন সোমাব সি চা চাফা কৰিব।
অ কালি ছোৱালী এজনীয়ে আহি ললেহি বস্তু চস্তু থৈ গৈছে।
থৈ গৈছে নেকি উম উম ঠিকে আছে। হিন্দী কোৱা নি
তাকে মই শুনি আছোঁ আৰু পাকঘৰ পাই, আমাৰ কমিউনিকেচনটো পাকঘৰতে হয়। মানে চিগনেলটো তাতে পায়। অঁহ
ন মই মোৰ পাকঘৰ ওচৰত, আমাৰ চিগনেলটো বোলে এইদখতে
অ চিগনেলটো সেইফালে পায় বাৰু কানেকচনটো। এতিয়া থকা হেতেন কানেকচনো কৰিব পাৰিলা হেতেন তুমি।
এহ
এতিয়া থকা হেতেন কানেকচন কৰিব পাৰিলা হ
এতিয়া মই যোৱা জলে নাহেগেই নহয় মই যোৱাৰ পিছতে আহিব।
তুমি যোৱাৰ পিছতহে আহিব অ
তোমাৰ লেপটপটো ভাল হৈ আছে নাই।
সেইটোতো আছে বাৰু কেলে?
এই সুধিছো কাম এটাত
আছে বাৰু ঠিকে আছে ঠিকে মানে ছোৱালীয়ে কৰি আছে তাই কিবা, কম্পিউটাৰ কিবা চাবজেক্ট লৈছে ন
অহ
তাই ইউজ কৰি থাকে, মই নকৰোঁৱে।
তাকে মও এটা ল'ব লাগিব লাহে লাহে
উম, তোমাৰটোতো তুমি উম, লৈ লবা লাগে এটা বাকী ভাত
উমহ বাকি ভাত পানী তোমাৰ খোৱা বোৱা হ'ল সময় হ'ল খোৱা, ভালেমান সময় হ'ল।
উম।
খালো আৰু দিনটোলে আজৰি মই
উম।
মই পৰিষ্কাৰ পৰিচ্ছন্নতা ভাৰত
অ স্বচ্ছ ভাৰত।
স্বচ্ছ ভাৰত কৰি আছিলোঁ মই।
কি আছে কৰা কৰা। এ তোমাৰ ৰুমতটো মানে তুমি বহুত দিন আছা। ন তিন বছৰ আছা একেটা ৰুমতে। লেতেয়া অকণটো হ'বই আৰু-
এইটো হ'বইে আৰু তাতে বেছিকে মানে এইবিলাক ধোঁৱা লাগি লাগি হৈছে গম পাইছা নাই? ভাত বনোৱা নাই ঢেৰ ধোঁৱ ওলাই ৰাতিয়ে দিনে।
অ' ভাতো বনোৱা। চব ফালৰ পৰা বনোৱা। ন মানে ৰুমতো বনোৱা ৰ বিচনাতটো বনোৱা সেই য'ত মানে বিচনাৰ ওচৰত যে ৰতাতো
আহ
তাৰ পিছত কিটচেন টো বনোৱা। সেই তুমি কোনটো গেছ ইউচ কৰি আছা? সৰুটো সেইটোৱেতো গম পাইছোঁ বাৰু
তাতে বগা ৱাল ধোঁৱা লাগিপেলাই ক'লা হ'বই।
এই এতিয়া তুমি কোনটো চলাই আছা, কোন কোনটো চলাই আছা গেছ
এতিয়া মই সৰুটো গেছ ভৰ ভৰকে ওলাই সেইটোত।
হে
ধ ধ মা মা লাগি যায় তো তুমি যদি লগৰ লগত যদি ভাজি নলওঁ। আও ধৰ ধৰ মাৰ মাৰ লাগি যায় গোটেই।
আহ হ কেইবা ভাল হ'ল?
হা এইটো সিদিনা এক কেজি ভৰাই আনিছিলো। তোমাৰ কেই তাৰিখে দেই, আহ সাত তাৰিখে না আঠ তাৰিখে ভৰাই আনিছিলো।
হ'ম। উম।
তাৰপিছত আজিলৈকে জীয়াই আছে?
আছে নেকি?
আছে আজিলৈকে জীয়াই আৰু যাব চাগে কিন্তু আজি সিহঁতি আহঙে বোলে এদাইহৈ থাকিব।
এ নাই তেতিয়া দিগদাৰ হৈ যাব। কাৰণ ওচৰত নাইযে। কোনো ওচৰত কোনো নাই আৰু
মাংস কেৰাহী লৈ মালিক ঘৰলে দৌৰিব লাগিব।
অকমান সিজাই দিয়ক।
অলপমান সিজাই চাওঁকচোন বেছি নালাগে।
বেছি নালাগে আলু-চালু নিহিজিলো অকমান সিজাই দিয়ক।
মালকী কব মই বনাই দিওঁ তাই দুপিছমান ই থৈ যাবি টেষ্ট কৰিবলৈ।
তাকে। মোৰ আকৌ এই নতুনকে লোৱা মোবাইলটো যেনেকে গৰম হয়, এ মাংসৰ মাজত। ভৰাই দিলো মাংস সিজি যাব।
উম!
গৰম দেই আজি বহুত গৰম, অশান্তি পাই গৈছোঁ গৰমত।
বৰষুণ দিব চাগে এতিয়া ৰাতি।
নাই ৰ'দ পোৰা।
বৰষুণ দিব ৰাতি।
বহন নিদিয়ে গম পাইছা নে? মানে এইকেইদিন ৰ'দ দিবই মই ৱেডাৰটো চাইছিলো কালি।
উম উম।
তাকে।
তাকে এতিয়া ক'ৰবাত ওলাই মেলি যাবানে নে আগবঢ়াই আনিব যাবা নে কি। এ ওলাই মেলি যোৱা কিমান দিনৰ ৰুমত সোমাই থাকিবা।
দৰ্জাখন খুলিছো আৰু এতিয়া ৰুমটো সাৰোঁতে
দহ দৰ্জাখন চাগে আজিয়ে খোল খাইছে
তাই ডাঙৰজনীয়ে কৈছে কি হল এদিন অ। শুইয়ে আছ নেকি বোলে
সঁচাকে দেই দজাৰখন দজাৰখনো খোলা নাই আছৰিত
হে।
দজাৰখনো খোলা নাই তুমি
বেলেগ আচৰিত মানুহ আগতে তোমাকে ভয় খোৱাবলে খোলা হয়। দিনটোতে এবাৰ হলো
অ এতিয়া তুমি সেইটো ৰুমৰ পৰা যাব বেয়া লাগিব চাবা। তুমি এইটো ৰুমত এইটো ৰুমৰ পৰা যাওঁতে বেয়া লাগিব তোমাৰ
এই। মোৰ ভাবিলেই বেয়া লাগে এনে বোলে যিদিনা শেষ ৰাতি বুলি সোমাও সেইটো ৰুমত ধেইত কিমান বেয়া লাগে তুপনি নধৰিবগে।
তুমি কাৰণ এইটো ৰুমত বহুত বহুত দিন থাকিলা ন।
যে এৰা ঘৰ নিচিনাকৈ আৰু আহি পেলাই ভাত বনাব নাজানো। ছটা হুইচেল মই দিছো কুকাত। এক চামুচ হালধি আৰু এক চামুচ নিমখ দি পেলা পটল ভাজিছিলো মনত আছে
অ মন আছে নাই ভেন্দি ভাজি
চামুচ এখন দি পঠাইছে ঘৰ পা এক চামুচ মানে তোমাৰ ধৰি লোৱা কিমান বুলি কয় আৰু গোটেই মচলা চচলা মাংসত মিলাই পেলাই যিমান খিনি দিয়া হয় মই সিমান হালধিয়ে দি দিছিলোঁ
হুম।
এ গোটেই তিতা ভাত গোটেই কুকাৰ গোটেই জ্বলি কুকাৰ খোলা হৈ ফুলি গ'ল কুকাৰটো
উম।
শকত হৈ গল।
উ
তাৰ পিছত আৰু সেইখন তেনেকে আহি আজি প বনাবলৈ শিকি কিছোগে এইটো ৰুমতে মই এনেকুৱা এটা মানুহ। ঘৰত মুতিবলৈ অকলে যাবলৈ ভয় লাগে গম পোৱা নোপোৱা
মোৰো চেম আগৰে সেই
আমি যদি এটা লেট্ৰিন বাথৰুম নাপাওঁ আমি ধ্বংস হৈ যাম আমি ৰাতি মুতিব লাগিলেও নুথো।
ভয় লাগে টো
তোমাৰ ধৰিলোৱা বোলে আমাৰ মালিকৰ ঘৰত যেনিবা এইফালে সিহঁৰ পিছফালে যিদখত লটিনটো আছে সেইডখতে বোলে আমাৰ চবৰে লেট্ৰিনটোৱে বোলে।
এ মই নোৱাৰো দেই
ৰাতি বোলে তিনিটা বজাত হলে মুতিব লাগিলে বোলে কি কৰিবা মই দাৰেক দৰ্জাখন খুলি মুতি দিম
নোৱাৰি তেনেকে যাবলে দে।
এই পাগঘৰ ফালে চিলখনত উঠি উঠি মুতিব লাগিব এই গেছ টেবুল খনাত
কি সে পাকঘৰতে উম। নাপাহো অ দিয়া সেইটো ৰুমতো বহুত বহুত দেৰি আছিল ওলাই মেলি যোৱা
এ এইটো ৰুমত তোমাৰ এনেকুৱা মানে। আমাৰ সেইডোখৰ মালিকৰ ঘৰ সেইডোখৰ সনে কাৰণে তুমি বিশ্বাস কৰা বোলে এবছৰ মানো বাকীকেইটাৰ ৰুমত এটাও লৱা নাই তুমি অকলে থাকিব পাৰিবা
উম পৰা পা ধৰি চব মনত থাকিব আৰু তাত।
তাকে তোমাৰ মেট্ৰজ খলেহে মই মিচ কৰি থাকো মাজে মাজে
অ, সেইখন এখন আকৌ যাব বাৰু।
হাহ। কাৰ অহ, আহ, হলে সেইকেইটা আহি পালেহি। অ',
উম, কিবা কিবি লগত আনিছে।
হা।
লগত চাগে কিব কিবি আনিছে ন খোৱা বস্তু।
আনিছে অ, খাবলৈ কেলে ন আনিব আও।
থিকে আছে।
তাকে উম
ময়ো লাহে যাম এতি ওলাই।
হা ওলাই যাবা নি এতিয়া।
উম
অকলে নে কি?
নহয় চাই ল কি কও ওলাই পেলাই গৈহে মই ওলাই গলেহে গম পাম আও। মানে মোৰ বেলেগ এটা কামো আছে বেলেগ কামটো মানে হলে চাগে চাই লও।
অ, তাকে তুমি কৰিলে কৰি মেলি আহি পেলাই ফোন এটা কৰিবা।
যদি টাইমই টাইমটো পাও কৰিম বাৰু।
সোনকালে অহা হ'ব চাগে এনেও - সোনকালে অহা হ'ব চাগে এন‌ও। কালৈ গলেও নহ সোনকালে অ, অহা হ'ব চাগে তোমাৰ এনো।
চাও বাৰু ৰবা।
তাকে কি কৰা যায়। কিমান দেৰি হয় এইবাৰ তোমাৰ এতিয়া ককা গও যাবা নেকি।
অ, ঠিক নাই ককাটলৈ যাব পাৰো মানে। ককালৈ নাযাও চাগে উম, উম, আজি নাযাও কাইলৈ যাম ফোন কৰিয়ে আছিলে এতিয়া মই কল বেক কৰা নাই কৰিব লাগিব লাহেকে।
কালে ককালে।
উম
অ',
বাকী? বাকী দিয়া। হা
পইচা পাতি নাইকিয়া হলেহে মনত পৰে।
নহয় - নহয় সেইটো নহয়।
হাহ।
সেইটো নহয়- সেইটো নহয়।
ঠিকে আছে।
মানে। এ কালি পখী আহিছে তাৰপা আকৌ ফোন মানে কি বেলেগ এ তাৰ কাৰণে ফোন কৰিছিলে মোৰ অথনি মানে দিছিল আৰু কিবা এটা একাউণ্টত সেইটো কাৰণে
ঠিক আছে দিয়া।
ঠিক আছে বাৰু দিয়া।